অ' কি কৰি আছা?
এ! ভাত খাওঁতে আজি দেৰি হল খাই কৰি লৈ এই ভাত ঘুমতি যে আহে। কিবা কানিয়া নিচিনা আছো মানে আজি। অলপমান কাম কৰি বুলি লেপটপ খুলি ললো এতিয়া ভাবিছো অলপমান কথাই পাতি লওঁ। তেতিয়া মনতটো ভাল লাগিব কামতো মন বহিব ন।।
অ' সেইটো হয় বাৰু অলপ বেলেগ কিবা কিবি চাই ল'ব পাৰা।
অ' বাকী তুমি কি কৰিছা?
এ! মই শুই পেলাই উঠি আহিছো দিয়া।
অ' টোপনি পুৰ হ'ল মানে।
অ' হ'ল।
অ' লগত আকৌ কোনোবা শুইছেনে।
লগত মানে সেই এ! মেকুৰীটো দি গৈছে শুবলৈ।
সিওঁ লগতে শুই থাকেগৈ।
অ' এ, হেৰি ঠান অলপ বৰষুণ পৰিছে যে।
অ' আজি যে বতৰটো ঠাণ্ডা। উ'ম গাতে গা লগাই শুই থাকিবি।
ইমানো ঠাণ্ডা নহয় বতৰটো দিয়াচোন মানে অলপ গৰম এটা আছে গৰম ফেনটো লগোৱা হ'ল। অ'। অঁ সেইবিলাক সয়া মানে শুই উঠবলৈ যাওঁতে তাৰমানে ঠাণ্ডা লাগিছে নেকি। মোৰ মানে পে অঁ হেল্ল' শুনিছনে?
অঁ
তাৰ ঠাণ্ডা লাগিছে হ'বলা সেইকাৰণে মোৰ চোলাটোৰ ভিতৰত সোমাই যাব লৈছে। তাৰপিছত মোৰটো সোমোৱালে বাকী খিনি নুসো সোমাব নোৱাৰিলে আও
কিবা বস্তা পাৰি দিব লাগিছিলে। ক'ত মাটিতে শুৱে নেকি?
নহয় নহয় মা এ বিচনাত বিচনাত শুই আছে এতিয়া।
বিচনাত শুইছে? তাহাত ভৰিবিলাক ধোৱা কৰা কি?
আৰ লেতেৰা এইটো তেনেকে শুই থাকিব।
কাৰ বিচনাত শুই আছে গৈ?
এনেই এয়া ইফালৰ বিচনা কেইখনক শুৱাই ঠাণ্ডা পানী কাব' পাৰি পাৰি থোৱা যায় যে ল তে সি উঠাৰ কাৰণে। তাত শুৱাই থওঁ কি সে-সেনেকুৱা বিচিনাত নুশুৱে তাক মানে ভালকে লাগিব চাফা চুফা।
অ', কিন্তু এনেই নিজে লেতেৰাকে আহিব আৰু ভাল জেগাতহে শুব আহে।
অ', ভাল জেগা শুব লাগিব।
অ', সিহঁত তেনেকুৱাই আৰু। পিছলে গা ধু গা চা ধুৱাই দিলে ঠিক হ'ব।
এলান ধুয়ে লোৱা হওঁক কিবাই লোৱা হওঃক কিন্তু শুওতে নিজে ভাল জেগা শুব লাগিব চব জেগাতে তাৰ টোপনি নাহে।
এ আমাৰ কেইটাও তেনেকুৱাই।
ইছ, কিয়নো একো নাজানে যে সেইকাৰণে এনেকুৱা হয়।
অ', এ চবে বিচাৰে আৰু অলপমান ভালকে শুবলে।
অ', মই সেই মই আমাৰ বিচনাখনৰ পৰা মানে বেলেগ এখন বিচনাত শুৱাই থৈছো মানে পানী কাপোৰ পাৰা হৈ আছে।
অ'।
তাত তাত সোৱাই দিও সি তেতিয়া তাপা উঠি আহে উঠি আহি পেলাই আকৌ আমাৰ বিছনা জপিয়াই পেলাই শুই থাকে
হেই প্ৰভু কি যে হব
হোম
এতিয়া অলপমান ডাঙৰ হৈছে
ডাঙৰ মানে হেৰি সি ভাত কমকে খাই খাই পেলাই মানে সি ডাইট কৰে
সি মানে ছোৱালী নে লৰা
লৰা লৰা
মই ছোৱালী বুলিয়ে ভাবিছিলো
লৰাহে সি
অ' ল'ৰা যদি ঠিকে আছে তেতিয়াহলে, ল'ৰা ছোৱালী নহয় তেনেকে প্ৰব্লেম নাই বাৰু। মইচোন মাইকী পোৱালিজনী। দিন, দিগদাৰ হ'ব।
নাই, নাই মাইকী নহয়, লৰা হয়।
ঠিকে আছে সেইকাৰণে চঞ্চল, বেছি।
কোনটো কুকুৰটো কথা কৈছ নে, কোনটো?
অ' কুকুৰটো নহয় জানো?
কুকুৰটো মাইকী আছিলে, মই মেকুৰীৰ কথা কৈ আছো।
অ।
কু-কুকুৰটো সেয়া, শুই উঠি যাওঁতে হেৰি বাহিৰত আছিলে।
অহ।
মোক ধৰিছিলে, সাপতি-আপতি ধৰিছিলে মই মানে এনেকে দা এনেকে বাৰী এদাল ললো যে, সি গোষ্ঠীলে ভয় কৰে তে ।
অ তাতে বৰষুণ দিছে নেকি কিন-কিন কে?
এনেই মানে মানুহে চাতি-চাতি নোলোৱাকে ঘূৰি ফুৰিব পাৰে, এনেই পৰি আছে।
হয়, ইয়াতো তেনেকুৱা এ বতৰটো বৰ সেমেকা আজি আৰু।
শুই থাকোতে মাজতে এনেকুৱা গৰম লাগিল। ঘামি অৱস্থা নাইকিয়া হৈছে। গৰত তেতিয়া অকমান ৰ'দ দিয়া নিচিনা কৰিছিলে
এতিয়া বাৰু ৰ'দ নাই, নোহোৱা কৰি পেলালে।
অ', এতিয়া ৰ'দ নাই।
বাকী ভাত কিহেদি খোৱা গল আজি?
আজি ভাত, তিলে। তিল বনাইছিল। তিলে -মাছে ইমান মানে ভাল নহ'ল তৰকাৰি খিনি কিয় বা?
অ', তিলৰ তৰকাৰী বনাইছে। ছিলে মানে।
তিল বনাইছিলে। তাৰপিছত অ, মাছেদি বনাইছিল মাছ। ভাল নোহোৱা কাৰণে চাগে মা -ভাল নহল।
কিবা চেনী, পুঠি নে কি লোৱা গৈছিল বুলি কৈছিল যে?
অ', সেই কমন কাৱৈ মাছ লৈ গৈছিল যে?
অহ। ইমান সোৱাদ লাগা নহয় চাগে, কেতিয়াবা মাছ আছি।
এ এতিয়া মানে মাছ বিলাক সোৱাদ লাগা ন'হবই, কণী লাগিছে যে চব বিলাকত।
অ', সেইটোও হয় বাৰু।
আধা বাতি মান ওলাইছিলে, সেই কণীখিনি ভাজি ভাজিলো। ভাজি ভাজা গ'ল কালি।
এ বেয়াও লাগে কিবা, কণী লাগা মাছ খাবলৈ মানে ইচ্ছা নাযায়। এ দেখিলে এনেকুৱা মন যায় যেন এৰি দিম।
এতিয়া মা-মৰিয়েই যোৱা সেইজনী। জীয়া নহয় নহয়, সিহঁত মানে মৰা মৰাবিলাকক এইবিলাকত।
এ এতিয়া তোমালোকৰ নদীখনত এতিয়া মাছ-ওলাই নে? মানে জপিয়াই কৰি থাকেনে?
কালি লৈকে বোলে পৰি আছিল বুলি কৈছিলে মায়ে। মানে নদী বাঢ়িছে নহ, হেৰি গেট খুলি দিছে যে।
অ', বাঢ়িছ নেকি এতিয়া?
অ', বাঢ়িছে। মানে হেৰি এনে বাঢ়িলে যেনেকে এই গাখীৰৰ চাহৰ নিচিনা মানে এটা ৰং যে উঠি পেলাই সেনেকে বাঢ়ে। হে সেনেকুৱাকে বঢ়া নাই। তুমি যেনেকে নদীখন থাকে তেনেকে আছে, নীলা নীলা নিচিনা পানী হৈ ধৰিব নোৱাৰা মানে এনেকে পানী বাঢ়ি আছে বুলি কিন্তু মানে
মানে দ টো হৈছে আৰু। ওপৰলে উঠিছে আৰু গম নাপাই তেনেকে।
। উফন্দিছে, ৰংটো মানে বদলা নাই।
যেতিয়া আম বহুত বেছি বৰষুণ ষুণ ন তেতিয়া চাগে বাঢ়ি যাব পানীটো।
বলে পানী মাত শুনি বতাহ মাৰি আছে বুলি কৈছে মায়ে।
তোমালোকৰ এই নদীখনৰ নাম কি পিছে?
কলং ।
অ', এ তাতে কেতিয়াবা সাপ ওলোৱা দেখা পোৱা নে?
পানী মাৰিলে ওলাই।
এ মই এদিন এ বস্তু দেখিছিলো মানে এইটো মাছেই নে, নে সাপেই মই ধৰিব নোৱাৰিলো আগতে। এই জেঠিদো হতৰ ঘৰত থাকোতেই দেই। এ কিবা ওপৰলে মুখখন এনেকে জঁপিয়াই পেলাই আকৌ সোমাই যায়, এনেকে উঠি উঠি থাকে। কি বস্তু এইটো বাৰু?
পানী কাউৰী নেকি?
পানী, পানী কাউৰী কি হেৰি। এ নহয় নেকি। এ দীঘলকে চোন। নহয় নহয়, এই সাপডালৰ নিচিনাই দীঘল।
বহুত দীঘল নেকি?
অহ, মূৰতো ওপৰলে কৰে, উ দাং খুৱাই দিব আকৌ ভিতৰলে সোমাই যায় প্ৰতিবাৰে। একে দীঘল দীঘল নিচিনা আৰু। পানী কাউৰী দেখিলে ঠোটটো থাকে নহ। থুতটো নাই।
মাছো থাকে নহয় ডাঙৰ ডাঙৰ নাজানো আৰু কি দেখিলে বা।
এতিয়া সাপতো তেনেকে নাথাকে চাগে ন।
সাপ তেনেকে ইমান পানী তলত তেনেকে নাথাকে।
নে ওপৰলে মুখখন আধা উলিয়াব আকৌ ভিতৰলে সুমোৱাই দিব।
লে টো মাছ পাত এ সাপ তেনেকে ইমান পানীৰ পানীৰ ওপৰ দি গুচি আহে।
এই বহুত বছৰ আগতে তেতিয়া সৰু আছিলো কিন্ত।
সাপটো ওপৰতে থাকে পানীত তেনেকে সোমাই নাথাকে নহয়।
তাকেতো মাছেই নে কি এ বা এতিয়া মই ধৰিব নোৱাৰিলো। কি বস্তু হয় মূৱাটো কিবা ধৰণৰ মাছ।
সাপ আহিবলে পানী বাঢ়িলে চব ওপৰেদি গৈ মানে সিপাৰ সিপাৰ ফাল পা চব ঘৰলে মানে এ গাওঁ চাইদে গুচি আহে।
একো, একোতো তেনেকে অনিষ্ট কৰান বা এনেকুৱা নকৰে চাগে ন।
এই উম, তেনেকে কৰা নাই কিন্তু বেছি পানী বাঢ়িলে মানে সিহঁতৰ ঘৰ বিলাক নাইকিয়া হৈ যায় যে গালত
অ' সেইখিনি সময়ত মানে কোনেও কাকো অনিষ্ট কৰিব নিবিচাৰে কাৰণ
অ' ৰচোন এইফালে, এইফালে আহিলে মানুহ বিলাকহতে খেদি দিব লগীয়া নিচিনা হয় আৰু ইমান ডাঙৰ ডাঙৰ সাপ খোপাহত আহে ইমান আহে।
ফেটী সাপও ওলাই চাগে ন?
বহুত ডাঙৰ ডাঙৰ আৰু তোমাৰ মানে এটা এডাল, এডাল ছয় সাত কেজি বেছি হ'ব চাগে। কেজি মান হ'ব চাগে, অ' সেনেকুৱা যদি ম সাপ আহে। খেদি খেদি দিবলগীয়া হয়।
এই পিছপিনে যে ডম্বৰু নিচিনা যে এটা চিন থাকে যে হেনেকুৱা নিচিনা ফেটী সাপ আছে? তেনে চকৰি ফেঁটী বুলি।
চকৰি, অ' চকৰিটো আছে।
আৰু আৰু কি কি অহ' একে বহুত চাউণ্ড কৰে চাগে ন?
উম।
ন আজিলৈকে পুৱা নাই। বাৰু আমাৰ ঘৰৰ এইপিনে নাই এ সিটো মোৰে আছে বুলি শুনা পাইছো। মানে আমাৰ চাইদে গুম কেইডাল ওলাই বা কেতিয়াবা বাগৰাছডাল দেখা পাও বা কেতিয়াবা দাল খাপডালহে দেখা পাও।
ন আমাৰ ঘৰে সোমাই আহিম।
অ এতিয়া আজিকালি সোমোৱা বন্ধ হৈছে নে?
ন কুকুৰ যদি থকা যে হেৰিতে আহ যোৱা ৰাস্তাটোতে
অ
তাই থকাৰ কাৰণে নোসোমাই নেকি জান সোমাব চাগে আৰু এতিয়া সময় হৈছেহে।
উ এতিয়া গৰম সোমাইছে যেতিয়া আহিছে তেতিয়া আহিব পাৰে লাহে লাহে
অ আহিব
উ নিগনি চিগনি বিচাৰি আহে চাগে ধৰিয় কিবা কিবি
সিহতে বেছি যাওঁ ঘৰত নাথাকে নহয় চাফা গালে আহে
আহ
এই জংঘলত বিলাকতক ইমান জংঘলত থাকিব গ সিহঁততো ভয় থাকে সেইকাৰণে চাফা জেগালৈ আহে
নাই য়া শিলগুটি এ যত পাৰি পাৰি থৈ দিয়ে বা শিল যত জেগাত আছে তেনেকুৱা ভিতৰ চোন মাজত সোমাই থাকে
অ সে সেনেকুৱ থাকে সেইটো সেই তোমাৰ আকৌ পাহাৰীয়া জেগা যে সেকাৰে তেনেকুৱা
অ কেতিয়াবা জংঘল জুৰিলেও বাৰু দেখা পাই দেউতাই এ ভৰিৰ সন্মুখেদি পাৰ হৈ যায় একো অনিষ্ট নকৰে বাৰু আহ কৰো বুলিলে কৰিব পাৰে কিন্তু আজিলৈকে তেনেকে কৰা নাই একো জীৱ জন্তু বিলাক চক বৰে নিজৰো ভয় থাকে ন
অ এ যেতিয়া তুমি কিবা কৰিবা তেতিয়া সিহঁতে কিবা কৰে
অ সেইটোৱে
এনেক ঘপকে একো নকৰে নহয়
উ দিয়া বাৰু ৰাখিছো